হেল্ল'
হেল্ল' হেল্ল'
অ' পাইছো এতিয়া নাই এতিয়া শুনা পোৱা একদম দূৰৰ পৰা শুনা পাই আছো।
হে হে কি যে হৈ আছে অলপ
অ'
অলপ অলপ নে অলপ ভালকে।
নাই নাই অলপ ভালকে নহয় অল
হ'ব হ'ব মই অলপকে কৈ আছো ক'বলৈ গলে।
অ' অ' এতিয়া পাইছো।
অ মানে চিঞৰা নাই চিঞৰা মানে কি নৰ্মেল অৱাজত মানে এতিয়া নৰ্মেল কথা পাতি আছে আৰু। অ ঠিকে আছে বাকী আমি কি কথা পাতি আছিলো কি কথা পাতি আছিলো আমি অ চেল অ নামটো অ। চেইলটো ন অ চেইলটো এক টকাৰ পাইছিলো? মোৰ এটা বান্ধৱী আছে।
উম নাই দেই এতিয়া একো শুনা পোৱা নাই।
মানে এটা বান্ধৱী আছে? ৰ চাবানাত একদম তিনজন। মা এক টকাত আৰু হেৰি। এইটো কি বুলি কয়। উম আৰু এযোৰ ড্ৰেছ নৰ্মেল মানে কাপোৰ যে। পিন্ধে যে ছোৱালী বিলাকে বডদিকন বুলি যে কয় সেই। টো
অ
সেইটো মানে পাইছে আৰু। ত তাই মোক দিছে জ্বলাবলে কিন্তু। তাই কি জানে মই জ্বলিম নেকি কচোন। মইতো এইবিলাক কাপোৰত চখ নাই ন খানা দিলে বেলেগ কথা ব বোলে ধুনীয়াকে গাহৰি বনাইছে? মোক দিছে সেইটো সেইটোত জ্বলিম কিয় নজ্বলিম।
উম
সেইটোত টো জ্বলিমেই সেইটো তু সেইটো তুমি জ্বলিব নে তুমি খোৱা নে অ নাপোৱা নেকি অ অ। ইমান টো‌ফেভৰেট মোৰো হয় হয় ফেভৰেট হয় কিন্তু দেই ভাল লাগে।
উম মই চিকেন। অ মাংস উ। ইংলিছ কোৱাদাইত হেতে।
খা মাংখ‌ খাই ভাল পা।
বেলেগ নাযায় ক কোৱা।
হয় নেকি বাকী বাকী পনিৰতটো খোৱা নে‌ নুখোৱা?
অ খাও সেইবোৰ সেইবোৰ খাও।
এইবিলাকতো মানে এটা এটা প্ৰটিনৰ হেৰি ন মানে।
উম উ সেইবোৰ খোৱা যায় কিন্তু এইটো মাছ নাখাও মাছ বহুত বছৰে হ'ল খোৱা নাই।
খোৱা নায়ায।
এ ভাল নাপাও গোন্ধ টো। সেইটো ভাল নালাগে আৰু ইমান কাটা বাপৰে। উম বহুত অশান্তি লাগে ভাত খোৱাতে মোৰ এক ঘন্টা লাগে তাত। নাখাৱে
তাই নহয়, মই মানে কি কৰো! মোৰ মানে দুটা, মানে ৰাস্তা থাকে হা। মানে প্ৰথমত মই মাছটো খাম। হ'লে প্ৰথমত ইটোও নহ'লে সিটোও, উম।
অ'।
প্ৰথমত ইটো নহ'লে সিটো। প্ৰথমত যদি এইটো ষ্টাৰ্ট কৰোঁ, তেতিয়াহ'লে এয়া মানে গোটেই দেৰি হৈ যায়। সিটো যদি ষ্টাৰ্ট কৰো, এইটো চবচে দেৰি হৈ যাব।
উম সেনেকুৱাই মোৰো, সেইটো কাৰণে মই নাখাওঁ। হয়।
উম।
বহুত দিগদাৰ লাগে।
বনাই, তেতিয়াহ'লে
অ', নাই-নাই নাখাও।
উম। মই বেলেগকে, অ'। মানে উপায় নাই। আগতে-আগতে মাৰি কিনেও খুৱাইছিল, কিন্তু এতিয়া আৰু নো
অ' এইটো মাৰি কিনি খোৱাটো এতিয়া, নামাৰে কিন্তু মানে খাবলগীয়া হয় আৰু মানে খাব লাগিব আৰু। বেলেগ একো নাথাকেও নহয়। অপচনেল
অ' মোক নকয় আৰু এতিয়া ইমানটা।
মই চাগে গেপ চাৰ্টিফিকেট আৰু এইটো মেডিকেলটো উলিয়াব লাগিব চাগে।
অ'। এডমিচন হ'ল নে নাই?
বহুত দিগদাৰ, টেনচন হৈ আছে। মানে মই তোমাক কওঁ নেকি, শুনিবা নেকি কোৱা? একদম বৰ লম্বা কাহিনী আৰু। মানে মোৰ ওচৰত এতিয়া বহুতকেইটা ৰাস্তা আছে। গম পাইছো, গম পাইছো, গম পাইছো। মোৰ ওচৰত মানে বহুতকেইটা ৰাস্তা হা ক'বলৈ গ'লে এতিয়া মই এইটো যোনটো একদম ডাঙৰ একজামটো যে, এন দি যাই যে? এইটো এক্জামটো সেইটোৰ কাৰণটো মই এইবছৰটো ষ্ট ৱষ্ট নহয় এই বছৰ ড্ৰপো হা এইবছৰটো ড্ৰপ ল'লো। এই বছৰোতো মই পুৰা ঘ ততে থাকিলো উ দৰপে হ'ল আৰুটো কিন্তু মই ভাবিছো এইটো কাৰণে মই নেক্স বছৰৰ কাৰণে এইটোৰ কাৰণে মই তেয়াৰীত মানে কি বুলি কয় এইটো এইটো কাৰণে মই কৰো উম বছৰটো এইটো কৰোঁ কিন্তু মই কবা এ ত বিদ্যয়ালয়খনত লৈ লোৱাও ভাল
অ' অ' সেইটো ভাল হ'ব।
হয় ন অ' স ভাল হ'ব তেতিয়া মানে পিছ পৰি নাযাওঁ আৰু হয় নে নহয় এতিয়া মই এক বছৰ যদি ক্ষতি কৰো এক বছৰ পিছ পৰি যাম তেনেকুৱা। তাৰ মে মই সেইটো ভাবিছো। ক'বাত লৈ লওঁ তেতিয়া মই ক'ত লওঁ মানে সেই সেইখিনি দিবলৈ তাৰ কাৰণে গেপচাৰ গেপ লাগিব আৰু মই কিবা কিবি এক্জামো দি আছো যেনেকে যোৱা পৰষি এটা দিলেও এটো চি দি যায় চি তাৰপিছত পি আৰু ই স তেনেকে যায় মানে উ তাৰপিছত এটা আৰু এটা আহহালগীয়া দিব আছে সেইটো মানে
নহ এক্জামৰ নাম কব পাৰি।
অ' পাৰি ন অ' অ' আছে ভেটেনেৰী ভেটেনেৰি টো দিব আছে। এইটো ভেটেনেৰী তোই এটো দেও ভেটেনেৰীটো কাৰণে মেডিকেলৰ গেপ চাৰ্টিফিকেট লাগে এতিয়া এই এডমিশনৰ কাৰণে একো নালাগে সেয়াই আৰু এতিয়া যিকোনো একদম ভাল ভাল বিদ্যালয় কেইটা যোন কেইটা আছে যে। ভাল ভাল বিদ্যালয় যোন কেইটা আছে যে। সেইকেইটাৰ পৰা মই এটাহে পাইছো যোনটো ইয়াৰ - মোৰ ইয়াৰ পৰা তোৰ ঘৰৰ পৰা দূৰ আছে মানে। এশ দুশ কিলোমিটাৰ। কিন্তু সেটো ভাল একদম। তিজি তিজি যায়। ভাল একদম। তো তাত পাইছো অ অ অ। অ সেইখন যে সেইখনত পাইছো। সেইখনত পাইছো আৰু দি দি যোৱাটো পাইছো কিন্তু এটা যে ডিষ্ট্ৰিক্ আছে যে সেইটোত
অ আচ্ছা সেইখন সেইটো বেছি দূৰ
অ অ
উম
উম দূৰ দূৰ তাৰপিছত কি সেই দূৰ কেইটাতহে পালো আৰু ওচৰৰ কেইটাত বেছি নাই পোৱা মানে। ওচৰৰ কেইটাত মই ভাবিছো মই ভাবিছো কি স্পটটো লবলৈ যাওঁ নেকি, স্পটৰ এনে কিবা জানা আছে নেকি তোমাৰ?
ওহো ওহো নাজানো মই
অ মানে শুনিছো
এনে পাৰ্চেন্টিজ কিমান আছিল?
মানে এ বেষ্ট অফ অল কও নে নে অকল ফাইভ যোন কেইটা সোধা
গোটেই গোটেই ফৰ্চ
অ গোটেইখিনি অ সেইখিনি গোটেইখিনি পেলাই সাত আঠ
কিমান
সাত আৰু আঠ ছেভেন্টি এইট
আচ্ছা আচ্ছা
ছেভেণ্টি এইট পাৰ্চেণ্টেজ আছিল। ত এতিয়া মই সেইটো পাম নে নাপাম মানে পোৱা নাই প্ৰথম যোন হেৰি আহিছিল মেৰিত আহিছিল পোৱা নাই চাকেনত পাইছো ছেকেণ্ডত পাইছো দুখন মানত পাইছো কিন্তু দূৰ হৈ যায় ন। লওঁ নে নলওঁ এতিয়া ভাবি আছো মই।
উম। একো নহয় উপায় নাই এতিয়া ল'ব লাগিব নহলে আৰু এইটো বছৰো এনেই যাব।
অ এনে মই হেৰিটো কৰি চাম মানে স্পটত যে লৈ স্পটত মানে কি হয় তুমি যদি কোনেও এডমিশন লোৱা নাই হা যদি কোননেও এডমিশনটো লোৱা নাই। তেতিয়াহ'লে আমি আমি মানে এনেকে গৈ পেলাই ল'ব পাৰো। এনেকে মানে গৈ পেলাই কি আৰু নকে আমি পাৰোঁ।
ডাইৰেক্ট ল'ব পাৰি আৰু
অ' ডাইৰেক্ ল'ব পাৰিব। য কো লোৱা নাই তেতিয়া আমি ডাইৰেক্ লব পাৰো সুংহহহঃ
অ'।
ই সহঃ অ' বাপৰে বা
ম ত পোন্নৰৰ ওচৰেদি যোৱা যেন লাগিছে গাড়ীখন।
উম গাড়ীখন পোনৰ ওপৰি দি উঠিয়ে গৈছে একদম য়াৰ
গাড়ী আছিল নে কি আছিল
উম গাড়ী নহয় দুই দুইচকীয়া বাহন।
অ' আচ্ছা।
উম মাতখিনি গমেই পাইচিলা চাগে
হম হুম এতিয়া শুনা পোৱা নাই কিন্তু মাত
মানে বাহনটো শুনা পাই পাইছাই গম
পাইছো পাইছো পাইছো অ' অ' উম
উম তাকে তোমক এই টাইমটো অ' আছে আৰু দুই তিনি। উম দুই তিনি মিনিট এনে তুমি কি ভাবিছা তোমাৰ এইটো খতম হৈ যোৱাৰ পিছত তুমি কত তোমাৰ ইচ্ছা মানে নাম নক'বা। কিন্তু ওচৰৰ খিনিতে ইচ্ছা নেকি
ওচৰৰ তেনেকে দূৰতটো এনেও যাব নিদিয়ে
অ' দুৰত যাব নিদিয়ে ওচৰত মানে কি কে কে নে কি কে কে নে চি চি চি নে কে কে নে কি
চিটোৱে ভাবি আছো কিন্তু এতিয়া মানে মইতো সেই হয় ন অ বি চি হয় কাজ ত তেতিয়া মানে অ' তেতিয়া এনচেলখন লাগিব যদি এনচেল নাই। তে মই জেনেৰেলত পৰি যাম উম আহ। সেইটো কাৰণে এমচিল নাইয়ে মোৰ। মানে গবাৰমেন্ট জ'ব আছিল ন' পাপাৰ। তো সেইটো কাৰণে এতিয়া উপায় নাই। নহয়, একো নহয় - একো নহয়। অ' একো নহয়।
তুমিতো তোমাৰ বিষয়ে ত- তথ্যবিলাক দি আছা।
বনাব লাগিব গাঁৱত যাই। তেতিয়া হৈ- হৈ যাব। পাম তেতিয়া। এতিয়া ক'ত আৰু গাঁৱত যোৱা হ'ব, সেইটোহে মেইন কথা।
এ গাঁও- গাঁওতো দূৰত আছে নেকি বহুত?
উম, গাওঁ বহুত দূৰ। তো দিগদাৰ হব বহুত। চাওঁ কি কৰোঁ। কিন্তু সেইখন নহলে আৰু মই নাপাম। মই জেনেৰেলত পৰি যাম। তেতিয়া আৰু বেছি দিগদাৰ হব।
ভালকে পঢ়িলে যেনেকে, আপোনাৰ মানুহজন মানে এক্স মানুহজন। তেওঁ অ'। আপোনাৰ এক ক্স মানুহজন মানে। তেওঁতো পায়ে যাব থাকে।
পাইছে। অ' পাইছে।
ক'ত? চিট নেকি?
অ' পাইছে। ল'লেও এডমিশন।
বাহ। এতিয়া লাহেকে পাৰ্টিটো খাব লাগিছে। কিন্তু এতিয়া তো মানে গম পাইছোঁ আৰু, কিয় খাব নালাগে। এইটোতো বেলেগহে আৰু, দিগদাৰ অলপ
উম, বহুত বেছি দিকদাৰ। সদায় - সদায় ট্ৰাই কৰোঁ ঠিক কৰিব, হলেও ঠিক নহয়।
এ তুমি অলপ মানে বস্তুটো মানে ঠিক- অলপ বেয়া হৈ গৈছে ন'? এতিয়া ঠিক
বহুত বেছি বেয়া হয় গৈছে।
উম, অলপ দিগদাৰো দেখাই আছে।
উম।
উম সেইটোৱে। তুমি সদায় ট্ৰাই কৰি যোৱা। যদি নহয়, একো নাই দিয়া।
অ' ট্ৰাই কৰি যাম আৰু।
ট্ৰাই কৰা। নহয় বুলি নাভাবিবা, হবয়েই। কিয় নহব। মই তোমাৰ দুটাৰ হেৰিটো খাবলে মন নহয় মোৰ। আৰে ট্ৰাই কৰা, ট্ৰাই কৰি যোৱা। পাবা।
উম - উম - উম। উম, কৰিয়ে আছোঁ এইকেইদিন। তিনদিনে হ'ল আৰু।
অ' কৰা। মানে তুমি কি- জানা নাই? তুমি অলপ হেৰিটো মানে, অলপ শান্তি দিবা। বুইছা নাই? শান্ তিটো প্ৰভাইড কৰিবা। তেতিয়া ভাল। আৰু বেছি ওপৰত উঠি নাথাকিবা। বেছি দমিনেট নহয়।
উম - উম।
অলপ মানে আৰু আৰু মই এটা তোক গল্ডেন টপ দিওঁ। তুমি ন তোমাৰ যোনবিলাক ইণ্টাৰেষ্ট আছে যেনে ছোৱালীবিলাকৰ কি থাকে কাপোৰ থাকে। হবা কিবা এই কিবা। মানে ছোৱালী বিলাকৰ কি ইণ্টাৰেষ্ট থাকে। কিবা কাপোৰ থাকে হয়ে নহয় সেইবিলাকত পাৰিলে তাক। ইনভল কৰা আৰু তাৰ ইটষ্ট অলপ নিজে ইনভলভ হৈ যাবা। তেনেকে ফুটবলৰ কিবা কিবি সুধি দিলে অ' এতিয়া তেনেকে মই আৰু এই মই এই কিবা কিবি কৈ থাকোচ পাৰেে মেন কিবা কিবি এ মোক কিবা কিবি কৈ থাকে নকৰি চাকৰি কিবা কিবি মেকুৰী লান চান নতন পোৱালি এটা
উম
তাক খাই দিম বাচা
অ' আ
পঞ্চাশ গ্ৰাম প্ৰটিন পাই যাম।
উ কথা বতা যায় মোৰ মানে মেইন কথা কি হৈ গ'ল নেকি?
অ' হোৱাটোতো হৈছে কিন্তু অ'
অ' হৈ গ'ল হৈ গল তাতো